হেল্ল'!
হেল্ল'!
শুনা পাইছা?
আহ পাইছো।
কি কৰিছা?
এয়া অফিচতে আছো।
অ অফিচত আছা নেকি অ টিফিন
টিফিন কৰিলো।
টিফিন আনা নে তুমি ঘৰৰ পৰা নে ইয়াতে খোৱা কেণ্টিনত কৰবাত অফিচৰ কেণ্টিন আছে তোমালোকৰ?
আছে কিন্তু মই ঘৰৰ পৰাই লৈ আহো টিফিনটো।
আৰু ৰাতিপুৱা কি খাই আহা?
ৰাতিপুৱা আজিটো খালো ৰুটি ভাজি সেনেকে। কিবা এটা খাওঁ আৰু ৰুটি নহ'লে বা ব্ৰেড চেড এনেকে।
অ হ হ।
তোমাৰ কেনেকুৱা খবৰ?
উম ভালে দিয়া। মই সেই ৰাতিপুৱা হে কৰিব নোৱাৰো ভাত, চাত খাব নোৱাৰো। উ নহয় নহয় ৰাতিপুৱাহে, মই ভাত খাই আহো আৰু গধূলি দুপৰীয়া মই কিবা এ এনেকুৱা বুট, চুট টাইপৰ এনেকুৱা বস্তু লৈ আহো আৰু চালাদ টালড টাইপৰ। সেইবোৰহে খাওঁ। এ মন নাযায় অ গৰমৰ দিনত এইবোৰ খাই থাকিবলৈ বেছিকে।
উম। আঁহ। মই সেই ৰা দুবাৰ ভাত খোৱা নহয় আৰু মানে সেই ৰাতি এবাৰ খাওঁ দিনত ৰাতিপুৱা এনেকে ৰুটি চুটি বা লাইট কিবা নাচ
অ তুমি আকৌ জিম চিমো কৰা নহয় গধূলি।
অহঁ।
সদাই জিম কৰা নে তুমি?
অ সদায়ে যাওঁ।
অ কেনেকুৱা লাগে কৰি?
কৰিটো ভালেই লাগে, এ পিৰিয়েডচৰ কেইদিন পিৰিয়েডচৰ কেইদিন গেপ দিওঁ আৰু। বাকিটো যাওঁৱেই আৰু পাৰালৈকে সময় যেতিয়া হয়।
সেই সেই ৰাতিপুৱা যোৱা নে গধূলি যোৱা তুমি?
মই গধূলিয়ে যাওঁ প্ৰায় ৰাতিপুৱা খুব কম।
সময় নহয় হয়নে ৰাতিপুৱা?
অ ৰাতিপুৱা সময়তটো মানে কি হয়, মোৰ এলাহ লাগে আৰু, শুই থকা যায়, কিন্তু ৰাতিপুৱা কৰি ললে বেছি ভাল আৰু।
অ একচুৱেলি কি জানা এইনেকুৱা ব্যয়াম চি য়াম বস্তু বোৰ কিন্তু ৰাতিপুৱাই কৰিব লাগে। গধূলিতকে গধূলিতকে কিন্তু আজিকালি আৰু আমি সময় বিলাক মিলাব নোৱাৰো ন? সেইকাৰণে এনেকুৱা হৈ যায়।
উম।
তুমি যামি যে অলংকিতত কৰিছিলো আগতে?
আহ অ আহ উম। তেতিয়া ভালে আছিলে। দাৰছিলে।
উম হম হম। ম মানে অ- মানে যে বেমাৰ হোৱা কথাটো যে কৈছিলে সঁচা নে মিছা অ?
সঁচা মই বেমাৰত পিছত লগ পোৱা নাই, কিন্তু আৰু এনে সে ফেচবুকত বা এনেকে পষ্ট টচত পালো আৰু।
নহয় যদি ধৰা সচা তেওঁটো সেইও কৰা নাই এ কিডনিৰ মানে একো চিকিৎসাও বাহিৰত দেখা নাই মই কৰিব যোৱা। কিন্তু ঠিকেই আছে দেখো মানুহজন মানে একোতো সেই হোৱা যেন লগা নাই।
অ সেইটো হয় কিন্তু।
অ কিন্তু তোমাৰ সেনেকুৱাও হ'ব পাৰে যে সবেই যে বেমাৰ হলে যে ট্ৰান্সপ্লান কৰিব লাগ লিব সেনেকুৱা পৰ্যায় নাপাবও পাৰে ন কিছুমানৰতো ধৰা মেডিচিন খাই থাকিলেও হয় হয় নে নহয়?
অ হয়টো আৰ্লিং চিজত গম পাই গ'ল।
অ অ অ অ না ভাল হলে হয় দিয়াচোন। হয় নে? আৰু। মানুহৰ ইমান হলে ইমান দামী দামী ট্ৰিটমেন্ট কৰিবও নোৱাৰে তেওঁলোকে?
তাকেইেতো নোৱাৰেতো।
উ উ মাটি অলপ আছিলে বোলে মই এদিন কমলেশদাক সুধিছিলো। সুধোতে কৈছে কি বুলি মাটি খিনি সেয়া উম বেচি দিব নেকি? মই কৈছোঁ কত ইমান পইচা পাব? মানুহ খুজি মেলি কিমান খুব বেছি দহ হোজাৰ বিশ হোজাৰ বা এক লাখ টকাই পালে দিয়া কিন্তু লাখ লাখ টকাতটো খুজি পেলাই নাপায় কোনো।
উম ইমানখিনি জো
অ অ তাৰ পিছত তাই কৈছিলে কি বোলে সেয়া মই মাটি খিনি বেচি দিম যে তাৰপিছত তেওঁৰ বোলে সেইবিলাক অফিচত তেওঁক সেই কেলেও সোমোৱা নাই প পি এফ ই এছ আই এইবিলাকতো তেওঁৰ নাম
অ তেওঁ সেইবোৰ নাই মই এদিন লগ পাওঁতে সুধিছিলো। প এ প নাই ডাইৰেক চেলাৰি।
অ অ।
চেলাৰীওতো ইমান ভাল নহয় আৰু পৰিয়াল চলাবলৈ ছোৱালী এজনী আছে।
অ আৰু সেই পি এফ এৰিয়া চাই থাকিলে ভাল কিন্তু তোমাৰ। আচল কোম্পনীতও ইমান বছৰৰ পৰা মানুহজনে চাকৰি কৰিলে হয় নে? দিব লাগিছিল কিন্তু। এইটো যে ই এচ আই চি বস্তুতটো বেয়া নহয় কিন্তু হয়নে সাধাৰণ মানুহৰ কাৰণে।
ভাল সেইটো, হেল্প হয় বহুত ভাল হয়।
অ' কিমান, আৰু সেই হস্পিতেলখনো কি ধুনীয়া হস্পিতেল হয় নে নহয়? তুমি কিমান ট্ৰেইনিং কৰিব পাৰা তাতে তুমি?
মইতো মাক তাতে লৈ যাওঁ ন?
অ' অ'।
এতিয়ালেকে যিমান দিন গৈছো, মোৰ মানে এক্সপেৰিয়েন্স বেয়া
অ' অ'। আৰু অপাৰেচন-চপাৰেচন? পৰা আদি কৰি তোমাৰ মানে, সকলোধৰণৰ ট্ৰিটমেন্টে তাতে হৈ যায় তোমাৰ। চব মানুহেটো ইমান লাখ লাখ টকা তোমাৰ ট্ৰিটমেণ্টত দিব নোৱাৰে হয় নে নহয়?
নোৱাৰে নোৱাৰে। ইমান সম্ভৱে নহয়।
এতিয়া বিজ এইটো কিন্তু মানে, মানে চৰকাৰে মানে যিটো মানে কৰিছে। ভালে কৰিছে কিন্তু! সাধাৰণ মানুহখিনিৰ কাৰণে, কিছুমান মই কিমান সেইদিনাখনো এদিন কৈছিলো মই, কিমান দূৰৰ দূৰৰ পৰা মানুহ অহা দেখিছো মই!
উম।
আৰু উম, আজি
আপাৰৰ, আপাৰৰ, লোৱাৰৰ বহুত দূৰত দূৰৰ পৰা মানুহ আহে। আমি ভাবো আমি ওচৰত থাকিয়ে সময়ত গৈ নাপাও মানে! টাইম দি, তে সেইবোৰ মানুহ ধৰা হোটেল-চোটেলটো বুক কৰি নহ'লে বা ৰাতিপুৱাই মানে, বাছ মানে সোনকালে আহি যায় আৰু!
অ' আমাৰ গুৱাহাটীত বাহিৰে আৰু বেলেগত নাই নেকি সেইখন হস্পিতেেল?
নাই ইয়াতে ট্ৰিটমেণ্ট হয়। বাকী ডিচপেৰেনচিবিলাকত পাৰে। ই-এছ-আইৰ পৰা যি তোমাক এই দিয়ে, তাতে ওচৰত পাৰে। কিন্তু ডিচপেৰেন্সীতটো চব ট্ৰিটমেন্ট নহয়, তেতিয়া ৰেফাৰ কৰি দিয়ে। আৰু ডাঙৰ বেমাৰত টো এ তাৰ ই-এছৰ পৰাও ৰেফাৰ কৰি দিব।
অ' অ' ৰেফাৰ কৰি দিয়ে। আমাৰ পাপাহঁতৰ মোৰ মানে দেউতাৰ মানে, উ কিবা এখন কেণ্টিন আছিলে, কেণ্টিনত মানে এজনী বাইদেউ এজনী আছিলে তেওঁতো মানে সেই হ'ল তোমাৰ, কেঞ্চাৰো হ'ল তোমাৰ। ব্ৰেষ্ট কেঞ্চাৰ হ'ল মানে তাৰ পিছত এতিয়া কি কৰে, দেখালে। দেখাতে কিন্তু গিৰিয়েকৰ সেই আছিলে।
উম।
গিৰিয়েকৰ অ' অ' ই-এছ-আই আছিলে মানে। তেওঁ তেওঁৰ মানে তেওঁৰ হেইদি, তেওঁ গৈ পেলাই সেই ট্ৰিটমেন্ট কৰিলে। চেন্নাইত গৈলগৈ। এপ'লত গ'ল গ'ল। তাৰ পাছত এপ'লত যাই পেলাই তাতে ট্ৰিটমেন্ট-চিটমেন কৰি আহি ফ্ৰি দিছে। এতিয়া ধুনীয়া তেওঁ মানে। তেওঁ, তেওঁ কৈছে আৰু এইটো এই গিৰিয়েকে শেষ চাকৰি কৰিছিলে। জাগিৰোড পেপাৰ মিল টো যে আছে যে তোমাৰ। অ'। সেই জাগিৰোড পিপাৰ মিলত তোমাৰ সেইবোৰ কি, উম তাৰ পৰাই পাইছে মানে ই-এছ-আই। টো মান, আৰু আৰু কিছুমান আকৌ তোমাৰ এই হায়াত-চায়াততো, এই জুৰি বাইদেৱে দেখা নাই। জুৰি বাইদেউ দেখোন আয়োছ চন্দাত এডমিট সেই কৰি দিছে। অপাৰেশ্যন কৰি দিছে। অ' সেইখন কিন্তু জানানে? মই শুনিছো এতিয়া সেইখন মেডিকেল কলেজে হ'ব।
অ' হয়, মই গম পাইছো। এ লাষ্ট টাইম যাওঁতে।
অ' অ' আৰু চাফ-চিকুণ ভালে দিয়া থাকিবলৈ। হয়নে? একো বেয়া নহয়।
বহুত ধুনীয়া ওপৰত। চাৰ্জাৰী যে এইবোৰ বিৰাট ধুনীয়া। আৰু অপিডিও ধুনীয়া ভাল। খালি অকমান মানে কি এ টাইমলি যাব লাগে।
অ' হ'ব লাগিব। এ নহয় যি-যিহেতু বস্তুটো বিনামূলীয়া বিনামূলীয়া বস্তুত তোমাৰ অকমান অলপমান এনেক কোৱাই হব তুমি বেছিকে পইচা দা আগত লাইন পাবা, পইচা কম অ পইচা কমকে দিবা অকমান সেই হবই আৰুমাক কি কৰিবা আৰু উপায়তটো নাই আৰু কিম
ৰাতিপুৱাই যাওঁ, ৰাতিপুৱাই গৈ টিকেট চিকেট কৰি যিমান খিনি পাৰো আৰু তাৰপিছত মাত মাতি দিওঁ আৰু অলপ দেৰিকে ডক্তৰ অহাৰ আগে আগে, তেতিয়া ত সময়ত দেখুওৱা যায় পিছু কৰিব পাৰি পিছবেলা
চব মানে বিভাগে আছে হয়নে
চব আছে চব আছে।
অ চকুৰ পৰা আদি কৰি সেইৰ পৰা অপাৰচনৰ পৰা আগতে আগতে তে আমি যেতিয়া দেখিছিলো সেইখন বাহিৰৰ পৰা তেতিয়া এখন সৰু এটা আছাম টাইপৰ ঘৰ আছিলে। সেইখনৰ পৰা এতিয়া এতিয়া তোমাৰ। ইমান ডাঙৰ ডাঙৰ মানে হেৰি হৈ গৈছে ডাঙৰ হস্পিটেল এখন হৈ গ'ল আৰু মানে জ। জো খিও ধুনীয়া, ভালেই এইবিলাক ট্ৰিটমেন্ট থাকিব লাগে। ছিলে। তোমাৰ সেইটো থাকিলে হয় তোমাৰ এই এই মানে চিকিৎসাৰ নামত এক টকাও নগ'ল হয়।
কি অ শৰ্মা দাৰ অ বহুত হেল্পৰ লয়।
উ উ আচলতে সেই লেবাৰ কমিশনৰ বিলাকেও লেবাৰ কমিশনৰ থ্ৰ। তেওঁক লোৱা নাছিলে চাগে।
আছিল আমি পাইছিলো ন তেতিয়া, ই পি এফ এ আমাৰ টাইমত আছিল।
আছিলে নেকি?
আছিলে আছিলে পাজ পাজ আমাৰ পচলা কাটিছিলে। চাই কাটিছিল নে মোৰ ভালকে। মনত নপৰে ন কাটিছিলে পি এফ টো কাটিছিলে মনত আছে।
অ পিয়ে পিয়ে ফাচছে পিয়ে ফাছিলে পিয়ে ফাচ।
মই পি এফৰ পইচাটো ওলাবই নোৱাৰিলো জানানে।
অ এ তোমাৰ আগৰ নাম্বাৰটো বা কি আছিলে।
যি আ্ আ। সেইটো নাম্বাৰ মোৰ মই লগ ইন কৰি চাব পা নাই। তেতিয়া মানে মোৰ আধাৰ কাৰ্ড বা এ নাছিলে নহয় এতিয়া আধাৰ কাৰ্ড।
অ আৰু আগতে মানে তোমাৰ সেইবোৰ অনলাইনো নাছিলে পৰ্টেল। এনেকুৱা যে আজি আজিকালি। তমাৰ এইবিলাক অনলাইনত তুমি কৰি চাব পাৰা ন, আগতে সেইবোৰ নাছিলে তোমাৰ। সেইবোৰ নাথাক কাৰণে মানুহৰ এইবিলাক সমস্যা আছিলে, আজিকালি তুমি লগা লগ। চিষ্টেমবোৰ ঠিক নাছিলে।
পইচাটো ওলাব পাৰিলে ভাল আছিল মোৰ অলপ।
বোলে চাবা চূণ, অ মই চো মই কিন্তু এনেলনত। নহয়, এই লেটাৰ চেটাৰ দি সেনেকে হে ওলাইছিলো কিবা ফ্ৰৰ্ম উওলাইছিলে তুমি। কেতিয়াবা সেই নাম্বাৰটো লৈ যায় সেই পি এফৰ অফিচ যে থাকে আমাৰ ইয়াত। ভঙাগৰত আছে ন অ সেই নাম্বাৰটো লৈ গৈ পাই সুধিব পাৰা তুমি। তুমি দুহ বছৰান উৰিছিলা ন তাতে।
অ, তোমাক মই চেলাৰী শ্লিপটো দেখাম হা তুমি। নকালে, চাবাচোন কি কৰিব পাৰি নোৱাৰি।
অ অ নহয় গৈ পেলাই তুমি ইয়াতে, সেইটো সুধিব পাৰা ন পি এফৰ অফিচ এই কাৰণে। এইখন দি এতিয়া তোমাৰ এইটো একাউটত কাম নচলে সেইখন দি তোমাৰ।
আহ।
উম দিনটো তুমি তাতে গৈ পেলাই এদিন সুধিব পাৰা যে তুমি এনেকে মোৰ আছিলে। মই দুই বছৰ মান কাম কৰিলে মিনিমামটো তোমাৰ দচ হেজাৰ টকা এটা জমা হৈছে।
অহ - অহ কমিছনটো কম হ'বয়ে আৰু এতিয়ালৈকো ইন্টাৰেষ্ট হৈয়ে যাব। যদি ঠিকে থাকে আছে।
অহ - অহ আৰু সেইটো পেন পেঞ্চন বুলি কৈ পেলাই তুমি ওলাব পাৰিবা পেঞ্চন এমাউন্ত সেইদনাখনে আমাৰ আমাৰ ওচৰৰে মানুহ এজনৰ ইমান নাজানে মানে তেওঁৰ মানে কিবা এনেকুৱা প্ৰব্লেম হ'ল আৰু উল্টাই আমিয়ে এখন মানে এ- এপ্লিকেশচন লিখি দিছিলো। যে পি এফৰ অফিচলে তেওঁ মানে- তেওঁ মানে পেঞ্চন টো উলাব তেওঁ আৰু তাতে চাকৰি নকৰে। তাৰমানে যদি তুমি চাকৰি কৰি থাকা না তেতিয়া কিমান পাৰ্চেন্টেজ হে দিয়ে গোটেই পইচা খিনি উলিয়াই নিদিয়ে। অহ আ, আৰু যদি তুমি পুৰা বোলে মই আৰু চাকৰিটো নকৰো তেতিয়া সেনেকে বুলি ক'লে তোমাৰ গোটে পইচা খিনি ওলাবলৈ দিয়ে মানে।
অ', - অ', - অ',।
তেওঁ দিন তেতিয়া সেই গোটেই পইচা খিনি ওলালে বোলে সোতৰ -হাজাৰ নেকি টকা পাইছে মানে তেতিয়া। তেওঁ অহ তেওঁৰ দৰে মানুহৰ কাৰণে সোতৰ হাজাৰ টকা ত' বহুত তুমি এদিন হেখন লৈ আহিবা সেইটো লৈ আহি পেলাই অনলাইন পৰ্টেলতো ফোন কৰি সুধিব পৰা যাব।
অ', মই এনে অলংকিতাৰ -অলংকিতাৰ এই ইমেইল আইডি দিল্লীৰ ইমেইল আইডিত মেইল কৰিছিলো যে মোক পি এফ নাম্বাৰটো লাগে এনেকে -এনেকে একো ৰিপ্লাই নাহিলেই কিন্তু
টো পি এফ নাম্বাৰটো তোমাৰ নাছিলে নেকি?
ডাইৰেক্ট পি এফ নাম্বাৰ কোনো লেখা নাই।
হয় নেকি। এতিয়া পুৰণা সেইবিলাক অফিচত যাই কোনোবা দিনাখন তাতে তুমি বিচাৰ - হোচাৰ কৰিব লাগিব তেতিয়াহে গম পাবা তুমি।
উম
কিমান মানে হেই হৈছে পাই আৰু। এ 'সেইদিনাখন মানে অহ -অহ সেইত এটা তোমাৰ কিবা এটা এই এনেকুৱা ফেচবুকত এই লেবাৰ কমিশনৰ মানুহ এজনে মানে লেবাৰ কমিছনৰ অফিচাৰ মানে তেওঁ গম পাইছ নে লেবাৰ ইনচপেক্টৰ -লেবাৰ ইনচপেক্টৰ তেওঁ মানে এনেকে দি আছিলে মানে যে আমি চব মানুহ বিলাক সজাগ হব লাগে যে এজন এটা যদি এটা অফিচত যদি দচজনতকে বেছি কৰে মানুহৰ থাকে তোমাৰ তেনেহলে তোমাৰ বাধ্য হৈ যা